হেল্ল'।
অ', শুনিছা?
অ', শুনি পাইছ?
অ পাইছো পাইছো পাইছো। কি কৰি আছা?
এ নাই মইতো এনে বহি আছো অলপমান গৰম লাগি আছে না ভাগৰ লাগি গ'ল অলপমান বাহিৰত গৈছিলো। গৰমে ইমান বা বতৰে কেনেক কৈ আছা তাৰে গৰমত বহি আছো ঘৰত আৰাম কৰি আছো আৰু, তুমি কি কৰি আছা?
উম উম। ম‌ইয়ো এনেই বহিয়ে আছো মানে আজি বৰষুণ দিলে ন বৰষুণত আৰু এতিয়া অলপ কমিছে, এতিয়া অলপ যাম বুলি ভাবিছো আৰু ওলাই ফুৰিবলৈ। মানে কেনেকুৱা হ'ল আজি বতৰটো মানে বৰষুণ দিয়াই বেয়া লগা নাই মানে কেনেকুৱা এইকেইদিন টো তি তিনি চাৰিদিন
বাপৰে থাকিব পৰা নাছিলো, আজি বতৰটো ঠাণ্ডা কৰিছে ভাল লাগিছে আৰু মানে বৰষুণটো দিয়াত মানে আৰু ভাল লাগিল আৰু মানে
ৰাতি পুৱা অলপ ঠাণ্ডা নিচিনা বতৰটো মান এতিয়াত অলপ ভাল লাগিছিলে আৰু এতিয়াটো অলপমান আ আ আস্তে আস্তে আস্তে গৰম উঠি আছে না তেতিয়া অলমান ভাল লাগে নাই আৰু। বতৰটো ঠাণ্ডা দিলে অলপ ভাল লাগে অলপমান, বতৰ গৰম দিলে এ কেইজিং লাগে অলপমান বদনখন মানে পচিনা পচিনা গিলা গিলা লাগে অলপ। বদনখন আৰু ভাল নালাগে আৰু
মানে ফ্ৰেছনেছটো নহয় যায় আৰু
উম মানে যিমানে গা ধুলে ধুলো ব বদন ভালে নালাগে আৰু ন, গিলা গিলা এনেকা গা ধুৱা নাই নিচিনা লাগে আৰু মানে এতিয়া আৰু
হয়। তাতে কিবা এটা মানে বেলেগ ফিল আহে আৰু গাটোৰ মানে কিবা বেলেগ এটা গোন্ আহ গোন্ধ আহি থাকে
উম, এইটো মানে গন্ধ আহি থাকে মানে ভাল নালাগে আৰু বদনখনত।
আমাৰ ইয়াত বাৰু এতিয়াও ৰ'দ দিয়া নাই। এ আজি বতৰ টো ঠিকে আছে আমাৰ ইয়াতে আৰু। নৰৰ্মেল, অ অ।
বোলে এনেকুৱা আৰু বতৰটো মানে বতৰটো থিং থাকে নোহোৱা গৈছে মানে কালি কেনে- কুৱা হ'ল, ৰ'দ দি আছে ৰ'দ দি আছে অকস্মাতে বতৰটো ক'লা কৰি আনিছে দছ মিনিট মানৰ ভিতৰতে বৰষুণ ডাইৰেক্ট
উম, এতিয়া বৰষূণ বিলাকৰ কিবা নাথাকে বৰষুণৰ কোৱা নোৱাৰে আৰু মানে তুমি তেনেকে এতিয়া অলপমান ৰ'দ দিলে অলপমান ৰ'দ ভাল দিলে আৰু অলপ অলপ পিছত বৰষূণ আহিলে আৰু বৰষূণ দিলে মানে অ' আ আ- ষ্টেকে নাহে আৰু একদম ডাঙৰ বান-
উহ, আৰু অকস্মাতে আৰু ৰ'দ পেলাই দিয়ে আৰু ৰ'দ পেলাই দিয়ে মানে বৰষুণটো দিলে অকস্মাতে ৰদ উঠাই দিয়ে, মানে
উম।
এতিয়া কেনেকুৱা হৈছে বতৰটোৰ মহিমা ধৰিব নোৱাৰি ধৰবাই নোৱাৰি আৰু কেনেকুৱা হয় হৈ গৈছে আৰু
অ', ঠিকেই আছে, অ অ মানে তুমি ঘ-ঘ-ঘ-ঘৰত থাকা। মানে যেনে কা-কাম বোৰ কৰিব যোৱা, তুমি মানে কি বেছি কিবা ইউজ কৰা তুমি ইস্তেমাল কৰা যেনেকে তুমি এ বাচখন ইস্তেমাল কৰা নিজৰ গাড়ীখন বেছি ইষ্টেমাল কৰা?
মই নিজৰ গাড়ীয়ে ইষ্টেমাল কৰোঁ, মানে ধৰি লোৱা কেনেকুৱা হয় বাছটো মানে তুমি এতিয়া বাছত গ'লা ন। গধূলি অহাৰ টাইমত তুমি আমাৰ মানে আমাৰতো টাউন অঞ্চল নহয় ন গা-বা-গাঁও অঞ্চল। গাওঁ অঞ্চলত তুমি গধূলিবিলাক তুমি কামত কামৰ পৰা অহা-অহা টাইমত আৰু তুমি গাঁও ন বাচটো নাপাব পাৰা, হেইকাৰনে মই আৰু নিজৰ গাড়ীটোয়ে ইষ্টেমাল কৰোঁ আৰু।
অ', সেইটো মানে নিজৰ কিবা বলাকো অ', কোৱা কোৱা কোৱা
তুমি কি ইষ্টেমাল কৰা মানে তুমি কি কৰি তুমি বাছত যাই ভাল পোৱা নে গাড় নিজৰ গাড়ীত যাই ভাল পোৱা?
আৰে মানে মানে দূৰ দূৰ যাবা হলে মানে মই নিজৰে লওঁ। মানে একিন ওচৰ ওচৰ যোৱা হলে মানে মানে বাচটো বাৰো মানে বাচটো মানে কিবা হয় যে অ', ওচৰত যায়লে মানে কিবা কম খৰচ ন, মানে দূৰ যোৱা হলে টো মানে মই নিজৰ গাড়ীখন লৈলো আৰু মানে, লেকিন মানে যেনেকা কিবা তোমাৰ ওচৰত কৱা যাৱা আছে কিবা কাম কৰিম, তেতিয়া মই বাছখন নোৱা হয়তো ভাল লাগে আৰু মানে বাছত বহি পেলাই আৰামত যাব পাৰো ন এ চি বাছ খন মানে। এ চি বাচ তুমাৰ হা-হাৱা আৰামত গৰমৰ টাইমত গৰম নালাগে একো নালাগে এনেকে জাব পাৰোঁ আৰু এইখিনি অলপমান অ', ভাল লাগে আৰু গৰমৰ টাইমত।
এইটো হয় কিন্তু।
তাৰ পাছত ভালেও আছে আমাৰ গাঁৱ মানে তাক গম তাৰ এ চি বাছখনলে মানুহ বিলাকৰ অলপ হৈ গ'ল আৰু এচি বাচ
বা সেইটোৱে সেইটোৱে মানে কেনেকুৱা হয় মানে গৰ গৰম দিনে বাৰু নিজৰ গাড়ীত যাই ভাল লাগে মানে চলাই যাই ভাল লাগে নিজৰ গাড়ী মানে মই বাৰু এ উম, যি গাড়িয়ে নহওক ভাল লাগে মানে চাৰি চকীয়া হলে তুমি এ চি চলাই যাব পাৰিবা এ চি থকা গাড়ীত বা তুমি বাই গ'লেটো চলাই ভাল লাগে গৰম দিনত মানে বঢ়িয়া মানে, ৰখি দিলে আৰু গৰম লাগে বহুত বাৰু। কিন্তু যদি তুমি যাই থকা ন বৰ ইয়াৰা ফ্ৰেছ মানে লাগি থাকে নিজৰ গাটোৱে হাৱাত। সেইদৰে উম, কিন্তু বৰষুণ দিনত আৰু বাছ বেচ বাছ বাছ চাৰি চকীয়া বাহনবোৰ বেছ আৰু মানে চাৰি মানে, চাৰি চকী আৰু ওপৰৰ বাহনবোৰ ভাল আৰু কিন্তু বাইকতটো অলপ বৰষুণ দিলে আৰু বেয়া হয় ন মানে কেনেকুৱা লাইক এক্সিডেণ্ট চিক্সিডেণ্ট হ'ব ভয় লাগে বা আমাৰ পি-পিছল খাইতো আমাৰ গাওঁঅঞ্চলত বহুতে তেনেদৰে যদি হোৱা দেখা পাওঁ বা আমাৰ এইটো বৰষুণতো গাড়ী চলাবলৈ তাৰ নিজে মানে চলাব নোৱাৰাৰ দৰে আৰু সেনেকুৱা ধৰণৰ আৰু।
এইটো বৰষুণৰ গাড়ী খন পিছিলিটো আৰু কথা মান বৰষুণৰ টায়াৰ খন পিছলি ন। এক্সিদেন বিলাক হয় আৰু মানে তোমাৰ বৰষুণৰ মানে তোমাৰ টায়াৰৰ তোমাৰ কিবা নাথাকে গ্ৰ্ৰীপ নাথাকে। ইয়াৰ মানে টায়াৰখন পিছলে ইয়াৰ কাৰণে এক্সিডেন বোৰ বছি হয় আৰু, বৰষণ টাইমত তোমাৰ।
হয় হয়, মানে এনেকুৱা আৰু মানে মানে কেনেকুৱা এক্সিডেণ্টবোৰ আ, এক্সিডেণ্টবোৰ হ-কৰো বুলি নকৰে বাৰু নিজে হৈ যায় বা আমাৰ ধৰি লোৱা গাড়ী এখন চলালে উম, গাড়ী ধৰি লোৱা তুমি ব বৰষুণ দিনতো কিছুমান এনেকুৱা আছে ল'ৰা চলি থাকে ন বৰষুণত গাড়ী চলাই আৰু বহুত ভাল পায় আৰু। সেইবোৰ এ সেইবোৰত এইবোৰো এনেকুৱা বেছি হোৱা দেখা যায় বা সেইবোৰ হ'লে মানে তাহ তাহাঁতৰ একো নহয় বা তাহাঁতৰ ক্ষতি হয় বাৰু দেহৰ ক্ষতি হয় বা কিছুমান মৰি যোৱা দেখা যায়। কিন্তু বেছিকৈ মই ভাবো আৰু ঘৰৰ লৰা মই বেছি ভাবো আৰু। মান ঘৰখনৰ মই সেইকাৰণে আৰু বৰষুণ মই আৰু নিজে আৰু ভাবো আৰু মই গাড়ী আজি ওলাই নিলো দে ধুনও দ দে মানে ভাড়া ভাড়া কৰিয়ে যাম আৰু সেনেকুৱা ভাবো আৰু মই।
উম ভালে মান বৰকণ্টা বৰত গা়ী লল ব্ৰ থ ম তুমি চাৰি থাকা থাকিলেতো বেলেগ কথা দুই চাকা থাকিলে মানে বৰষনৰত চলাব নোৱাৰিব তুমি মানে বৰষণ লগতে পানী খুন্দ তোমাৰ হেলমেট পতৰ সোমাই আহে তাৰিছত কাপোৰ চব গিলা হৈ যায় মানে। ৰিংককৰ ল লগালে লাভ নিদিয়ে মানে। ৰিংকৰৰ ভিতৰততে হয়য় আৰু পানীখন বৰষুত পানীখন পুৰা সোমাই নাই আৰু মানে কি একদম লাভ নিদিয় আৰু দুটা চাকাত চাৰি চাকাল থাকিলে অলপ ভাল থাকে আৰু আপোনাৰ চাৰি চাকাত এইটো দুই চাকাত লাভ নাথাকে আৰু।
আৰু মানে হয় মানে কেনেকুৱা তুমি বৰষুণ বুলি নহয় আৰু মানে বৰষুণ বুলি নহয় মানে কঁৱলি, কেতিয়াবা আমাৰ এনেকুৱা হয় বহু ঠাণ্ডা দিলে আৰু কঁৱলীটো পৰে ন? কঁৱলীটো পৰিলে বাৰু এনেকুৱা হয় বা গাড়ী বুলি নহয় বাইক বুলি নহয় আৰু সকলোবোৰ গাড়ী এটা আছে চলাবলৈ টান হয় বা আমাৰ এনেকুৱা ধৰণৰ হয়। সেই কুঁৱলীটোত আৰু এক্সিডেণ্ট বেছি হোৱা দেখা যায়। মানে বহুত ওচৰৰত লৈ কিনা নোহোৱৈকে দেখা নাপায়, ওচৰত অহাৰ লগে লগে এক্সিডেণ্ট হৈ যায়। এনে বিভিন্ন মানে যান বাহন চলালে বাৰু কিছুমান যান বাহনত আৰু বহুত ৰিক্স তাকে আৰু মোৰ মতে। মই ভাবো আৰু এনেকুৱা।
অ ঠিকে কৈছে বিলাক মানে দেখা নাপায়, মানে লাইটখন ওচৰ যায়কিনে দেখা পায় আৰু, অ আগতে গাড়ী আছে নেকি লাইট আছে মানুহ খন আছে সটো মানুহ খন ৰাস্তা চলি আছে দেখাই নাপায় আৰু মানুহ বিলাকৰ
একবাৰ এইবাৰ মোৰ কেনেকুৱা আছিল মানে মই একবাৰ মই আমাৰ যিখন গাড়ী আছে, স্কুটি আছে ন? স্কুটি খন চলাই আহি আছিলোঁ। আতে মানে এটা কুঁৱলী দিছিলে, তেতিয়া মই গধূলি চাৰে চাৰি পাঁচ বজা মানত আৰু মই ঘৰৰ পৰাই চকোলৈ গৈছিলোঁ। চকুৰ পৰা আহোতে মানে লগ এটাই এনেকৈ ক'লে, মোৰ লগত লগ এটা গৈছিল মানে কাষৰে তাৰপিছত কলে কি এ মোৰ অলপ আগত কাম আছে মানে মানে একলাগ মানে জ দিছে ত আৰু বেলেগ এটা ৰাউণ্ড মাৰি আহিব দিছে। মানে মই ৰাস্তাটো মইয়ো ভাল তে চিনি নাব সি চিনি পাই মানে। সিও ককলে এনেকৈ যাওঁ জো তাৰ পিছত মই গলো যতে এনেকৈ আহিলোঁ। আৰু এনেকুৱা আ যে মানে সি ৰাস্তাটো কলে চিধাই চিধাই বুলি ক'লে মই চিধাই চিধাইে আছোঁ বাৰু। চিধাই নত এনেকুৱা হয় যে মই ৰাস্তাটো ভালদৰে কিমান মান বলা আছে সেইটোও গম পোৱা নাই আৰু। মানে আগৰ দেখিন তাৰপিছত ডাইৰেক্ট পোষ্টৰ খুটাত খুন্দা মাৰিবলৈ ধৰিছিলোঁ। কাষ আহি পোৱা লৈকে মানে ব্ৰেকটো কাৰা থকাৰ কাৰণে আমি উলটি গ'লো, কিন্তু পষ্টৰ খুটাটোত খুন্দা নামাৰিলো আৰু। এনে ধৰণৰ মানে কুঁৱলীিত আৰু এনে ধৰণৰ বস্তু বোৰ বহুত মই আৰ মই ভাবো তুমি কি
দেখা নাপায় না ৰাস্তাটো মানে কি আছে আগুৱাটিটো মানে এইটো এক্সিডেণ্ট বিলাক বহুত হয় মানে তোমাৰ গা আ মানে বৰষুণ টাইম গৰুবিলাকৰ মানে বেছি টাইম বিও এক্সিডেণ্টখন হব বেছি হয় আৰ মানে ইটো টাইম বিলাকৰ ৰাস্তাখন দেখা নাপায় মানুহবিলাক মানুহবিলাক কেনেকে চাব চুখো খনো মানে যিমান পাৰে ইমান ডাঙৰ কৰিলেও দেখাই নাপায় না ৰাস্তা বিলাক এটো আৰ এক্সিডেণ্ট বিলাক এটো টাইমত উম এক্সিডেণ্ট দিতাই হয় আৰু বেছি খন ভাগ কেন আছিলে না এইটো হয় আৰ বেছি
এনেই তুমি তুমি মা তুমি এনে তুমি কি গাড়ী মানে চলাই ভাল পোৱা এনে
অ
অ কি কলা কি কৈ আছিলা তুমি
এনে কি কি গাড়ী চলাই ভাল পোৱা
হা হা কি কয়
তুমি কি গাড়ী চলাই ভাল পোৱা এনে
অ এনেতো মানে মই আৰু স্কুটিটো বেছি ভাল লাগা মানে তুমি বাইকখনো ভালে হয় লেকিন স্কু স্কুটি মানে তোমাৰ কি হয় তামানে আ বস্তুবোৰ আনাত ভাল হয় স্কুটিবোৰ মানে তোমাৰ বাইক টোদে ঘুৰাৰ ভাল হয় লেকিন তোমাৰ স্কুটিবোৰ অলপ ভাল থাকে আৰু যেনেকা তুমি বজাৰত গল স্কুটিৰ আগতখোন ৰাখিল ত বস্তুবোৰ আই আনিব পাৰে বাইকত মানে কিয় হয় তুমি বান্ধিব লাগিব পিছফালে তাৰপিছত মানুহ বহিব নোৱাৰিব আৰু বান্ধিলে স্কুটিত মানে কি মানুহে বহিব পাৰে আগত বস্তু ৰাখিব পাৰে এনেকা অলপমান সহচ হৈ যায় আৰ
আৰু মানে কেনেকুৱা হয় বাইকটো মানে আমাৰ মানে মই মই ভা নিজে নিজে জনা কথা আৰু বাইকটো মানে আমাৰ শিকিবলৈ অলপ টান হয় মানে কেনেকুৱা তাৰ গেৰবোৰ কেনেকৈ চেঞ্জ কৰিব লাগে বা আমাৰ কেইটা নিউট্ৰেল কেনেকৈ আনে বা কেনেকৈ কি কৰে সেইবোৰ আৰু আমাৰ ম মই ভাবো আৰু মই মই নিজে এনেকুৱা পাইছোঁ ৰবা মই বাইকটো এতিয়ালৈকে সেই ভাবে শিকিবই পাৰা পৰা নাই মানে মই নিউট্ৰেল আনা বা কিবা গেৰটো চেঞ্জ কৰা এইবোৰ মই শিকিবই পৰা নাই মান কে কোনটোত কেনেকৈ হয় এইবো এ আৰু মই স্কুটিটো চলাব জানো বাবে স্কুটিটো সহজ বুলি মই ভাবো আৰু এইবাবে
অ স্কুটিটো মানে তোমাৰ চাইকেল মতে মানে চাইকেল নিচা হয় খালি তোমাৰ এ পেডেল দিব নালাগে আৰু খালি এইটো হাতৰ আৰ হাত লগত চলাব লগা এই যে মানে চাইকেল তে আৰু তোমাৰ
উম আৰু কেনেকুৱা হয় মানে স্কুটিটো কিন্তু এটা বস্তু তুমি লক্ষ্য কৰিবা বাইকতকে কিন্তু স্কুটিটো বেছি স্কেক কাণে এক্সিডেণ্ট হোৱা দেখা যায় মানে আমাৰ যোনটো চচৰি যায় আৰু সেইটো স্কুটিৰ বেছি মানে স্কুটিৰ গ্ৰিপচটো চাকাবোৰ চাকাবোৰৰ গ্ৰিপচো নাই আৰু এনেকুৱা
মানে স্কুটিৰ চাকাবোলাক সৰু থাকে না কেটা মানে এক্সিডেট বোৰ স্কুটিত বেছি হয় মানে তুমি একেনে আৰ বাইকত মানে অলপমান চাকা বিলাক ভাল থাকে তাছত ব্ৰেক বিলাকো ভাল থাকে না মানে গিয়াৰ থাকে না ব্ৰেক লগে লগে লাগি যায় আৰু স্কুটি খনো মানে ব্ৰেক লি
গ্ৰীপচ নাথাকে আৰু মানে স্কুটিৰ মানে চাগাবোৰৰ যোনটো খহনীয়া সেইটো থাকে সেইটো নাথাকে আৰু
অ কি মানে বাইক বাইকত অলপ ভাল থাকে আৰু তোমাৰ স্কু টি কোনো বেছি ভাল নালাগে সেইকাৰণে এক্সিডেণ্টবোৰ বেছি ভাল। বাইক বুলো কম হয় লেকিন মানে দুটাৰো হয় লেকিন অলপ ত তাতে কমৰ কিছু এনেকাৰ
তাৰপিছত অ ঠিক আছে, ঠিক আছে তোমালোকৰ আলোচনা কৰি ভাল লাগিল। কেতিয়াবা তোমাৰ লগত ভালকে ধ না আ ভালকে কথা পাতিম দে। অ দে দে দে বাকী।
উম